হয় শুনিছান অ অ। নাই মই আজি মানে বতৰটো অলপ বৰষুণ দিলে ন,
উম উম ঠিক আছে।
বৰষুণ দি আছে অলপ মানে কলো ওলাই যাব পৰা নাই আৰু মানে ওচৰ সকলৰ বোকা বোকাৰ দৰে হৈ আছে। ঠিক আৰু সেইবাবে যাম আৰু গ ধূলি অলপ ফুৰিবলৈ, এতিয়া শুই আছো আৰু। তুমি কি কৰি আছা?
মইও মানে ৰাতিপুৱা টাইমত ওলাইছিলো লগৰ বিলাকৰ লগত মানে বৰষুণে দি আছিল খালি অলপ অলপ দি আছিল এটোপ এটোপ মানে। একদম নিমি নিমিলি দি আছিল তাৰপিছত বাহিৰ ফালে আৰু ঘূৰি আহিল আৰু। তেতিয়া এনে খালি আৰু ৰুমত বহি আছিলোঁ অলমান আৰাম কৰি আছিলোঁ।
অ অ।
ভাত খালা?
ভাত খোৱা নাই বাৰু মানে পোৱা খালো আৰু পোৱা চাহ খালো ৰুটি খালো আৰু এইভাগে। কণী খালো আৰু এতিয়া এতিয়ালৈকে আকৌ খোৱা নাই আৰু বাকী। তুমি কি খেলা ভাত পানী?
এ মই মানে ৰাতিপুৱা অলপমান চাহ খালো চাহ খাই পেলাই ব্ৰেড খালো, তেনেহ'লে অলপমান বহি আছো আৰু মানে এ ভাত চাত খোৱা নাই বনাব লাগিব। বনোৱা হোৱা নাই এতিয়ালৈকে।
এইটো মানে
অ কোৱা কোৱা খবৰ আছো আৰু ভাল বেয়াৰ মাজতে।
উম মই মানে এইটো ছেমে কথা ভাল বেয়া মাজতে আৰু।
পিছে
উম অ আছোঁ দে ভাল বেয়া মাজতে আছো আৰু।
আছোঁ এই আৰু আজিকালি আৰু কলেজ পাতিও বন্ধ আছে মানে কেনেকুৱা আৰু অ অলপ ওলাই গলেও মনতটো ভাল লাগে বা লগৰ লগত কথা পাতি।
উম এইটো মানে অলপমান উম ওলাই জলে ভাল লাগে আৰু অলপমান।
অ অ।
আৰু তোমাৰ মানে কি এক্সামৰ মানে পৰীক্ষাৰ কিবা পঢ়া শুনা হৈছে নেকি?
পঢ়া-শুনা আৰু কি সেনেকুৱা হোৱা নাই আৰু পঢ়া পাতি মানে এনে আৰু তাই মিলাব পৰা নাই আৰু পঢ়াত, অলপ মানে পথাৰত এইকেইদিন আৰু পথাৰত কাম চলি আছে নহ, আমি গাওঁ আ মানে পথাৰৰ কামৰ কাৰণে আৰু ঘৰ আহি কিনে দিনত গধূলি আজি বৰষুণ কাৰণে যোৱা নহ'ল বাৰু মোক যাব নিদিলে, মা প্ৰদূষণত জিকিলে আৰু বেমাৰ হ'ব বুলি কয় ৰাখি দিলে। মানে কেনেকুৱা উম, এইটো বস্তু মানে পথাৰৰ পৰা আহি ভাগৰ ধৰে নহ, ভাগৰ ধৰিলে আৰু পঢ়াই এইকেইদিন মানে বাৰু বাকী পঢ়া ভালে আছে আৰু পঢ়া পাতি, মানে প্ৰিপজেচনটো চলি আছিল আৰু আগৰ পৰা এইকেইদিন অলপ ৰৈ গ'ল, ৰখিব লগা হ'ল। তোমাৰ?
উম ঠিক, মইও মানে বাছ ঠিকে চলি আছে। পঢ়া শুনা বিলাক মানে একজামখন আহি আছে। তহ মানে অলপমান পঢ়িম মানে, পঢ়িম অলপ অলপ পঢ়িলো আৰু দিনে মানে এঘণ্টা মান দুঘণ্টা পঢ়া চেষ্টা কৰিলোঁ অলপ মানে, অলপ অলপ পঢ়িলে মানে অলপ সহজ হৈ যায় নহ একজাম খন আহিলে, জল্দি পঢ়িব পাৰা অলপমান, খালি উপৰ পৰা চাই পেলাই একজাম দিব যাব পাৰোঁ, নহলে একদিন আগতে পঢ়িলে মানে কিবা হৈ যায়। তোমাৰ এই সোপা থাকি যায়। এইটো পঢ়িম নে, এইটো পঢ়িম এনেকা জমা হৈ যায় আৰু কি পঢ়িম কি পঢ়িম এনেকা হৈ যায় আৰু
এইটোৱে আৰু এনে কেনেকুৱা আৰু পঢ়িবলৈ ললে মানে তুমি আগৰ পৰাই যেতিয়া সেৰি কৰি নাথাকিব নহ, মানে আমাৰ কেনেকুৱা হয়, মই আগৰ পৰাই পঢ়িলে আৰু মনত থাকে বাৰু, কিন্তু কিছুমান পঢ়ি যোৱা বোৰো দুবাৰ মান মাতিলে মনত আহি যায়, আৰু মই মাতো মাটিম মুখাস্ত কৰাৰ যেনে মই লেখি মুখাস্ত কৰিব নোৱাৰো মানে তাৰ পিছত মানে কি, তুমি পঢ়ি থাকি মই পঢ়ি থাকিও মানে মোৰ পৰীক্ষাৰ আগত চালে মোৰ বেছি মনত থাকে আৰু মানে আগৰ পৰাই পঢ়ি থকাতকে আৰু
অ এইটো থাকে, লেকিন আগৰ পৰা অলপমান কৰি ৰাখিলে ভাল আৰু মানে পৰীক্ষা টাইমত পঢ়িলে অ পৰীক্ষাৰ টাইম মানে এইটোৱে মানে, পৰীক্ষাৰ টাইমত মনত থাকে চবৰে আগৰ পৰা কণ্টেক্টৰ অলপ ভাল থাকে, অলপমানে বেছি এটা যেনেকে এটা প্ৰশ্ন বেছি টাইম নালাগে আৰু তেতিয়া
অ দুবাৰ মান‌ দিলে আৰু
অহ অহ, ঠিক আছে অহ তুমি, তুমি কি পঢ়া শুনাৰ মানেতো এহ যা পৰীক্ষাই তুমি কি, অনলাইন পৰাই কৰা না কোচিং যোৱা তুমি
নাই মই কচিং যাওঁ, কচিং যাব পৰা নাই মানে অনলাইনে পঢ়ি আছো মানে, কেনেকুৱা আৰু অলপ দুখীয়া ঘৰৰ ন অলপ টাইপ তাৰমানে পইচাটো পইচা পাতি নহয়, নাই নহ ইমান আমি দুখীয়া ঘৰৰ চলি, এনেকুৱা আৰু অনলাইনটোৱে বেজ আৰু আমাৰ বাবে অনলাইনত খৰচো কম হয়, মানে কিছুমান টিচাৰ তাতে লাইভ ক্লাছ কৰিলে আমাৰ আৰু সেই ছয়শ, সাতশ মানত হৈ যায় আৰু ক্ৰচটো গোটাই এতিয়া আৰু তুমি যদি অনলাইন ক্লাছত যোৱা নাই, এই বহুত পইচা লাগিব। দিব নোৱাৰে, তুমি কেনে তুমি ক'ত লৈ আছা, এই কি বুলি কৈ সেইটো, অহ ডাইৰেক্ট
কৰি লম সেটি মানে অনলাইনে কৰা যায়। অনলাইন কৰিলে সুবিধা যায় না মানে, অনলাইন বৰ্ডৰ মানে কৰিলে, কত বাৰত জালেও ফোন লৈ গ'লে ফোনত কৰিব পাৰো, অহ আৰু কিবা তুমি কোচিং ললে মানে কচিংটো মানে তুমি বাৰত গ'লে যাব নোৱাৰে, একো কৰিব নোৱাৰে। অনলাইন ক্লাছটো মানে যত তেতিয়া ঘৰত থাকিলে বাৰ ফুৰিব গ'ল তেতিয়া তাতে বহিবিলাক কৰক সকাৰণে মইলো অনলাইন কৰিলে এটাটো যি বস্তু বুজি পোৱা নাই এইটো বাৰ বাৰ খুলি ফেল চাব পাৰে আৰু কি আছে। কি নাই কচিং কি হ'ল একবাৰ গুচ গুচি গ'ল আৰু
উম। সেই তেনেকুৱা আৰু মানে পঢ়াটো কচিংটো কচিংটো বেয়া তুমি এনেকুৱা হয় আৰু তুমি ডাউটটো ক্লিয়াৰ কৰি ল'ব পাৰা আৰু ছাৰ সুধি আমি মানে কিছুমান বস্তুটো চালেও বুজি নাপায় ন। মানে লাগি থাক এইটোক কেনেকৈ হ'ল? কি আ কচিং টোত তেতিয়া ভালে আৰু সেইবোৰ ক্ষেত্ৰত মোৰ মতে বা আমি ল'ব পৰা নাই বাৰু।
অ', এটো মানে কচিংৰ কি ক্ষেত্ৰ মানে তমাৰ যেয়া কচিং কৰা হয় তোমাৰ চব বস্ত সহজ লাগে যায় তাৰ তোমাৰ কচিংত মানে তোমাৰ কিবা ডাউট থাকিলে মানে অচৰত বহি থাকে মানে। তোমাৰ টচাৰখন তুমাকে শিক্ষা দে এতিয়া তোমাৰ অসৰতে বুহি থাকেলে তুমি ভালে বুজি পা এতি মানে কিবা লাভটো মে অস্তৰত বহি থাকিলে তোমাৰ হন মুখতে চাই থাকিবা মানে কি কৰিছে কি কৰা নাই কেনেকা লি খিলা কেনে লিখা নাই এইটো মানে সহজ হৈ যায় আৰু অলপ মানটো আৰ
হয়, হয় এনেকুৱা ধৰণৰ হয় আৰু বা উ কি কৰি আছা পিছে
হা কি ক'লা?
পৰি কি আছা।
অ', এতিয়াাতো মই বি কম কৰি আছোঁ তুমি কি কৰি আছা?
অ', মই মান আৰ্টছত পঢ়ি আছো মান মে এ কি বা ক এইচ এছ ফাইনেল দিম ইবাৰাৰ আৰু
অ', এ যাম এতিয়াই সোয়াইছে নেকি ছেকেণ্ড ইয়াৰৰত।
এ ইট আইত আতা
ন নে ই মাত্ৰাও আছে নেকি আছেটো ইটো এই বছৰততে আছে নেকি।
অ
অ', তাৰপিছত অ', তাৰছত পঢ়া শুনা কেনে চলি আছে এতিয়ালৈকে।
হয় বাৰু উঠিব লে।
আৰু খেতিখনো খেতিৰ মানে অকলে দেউতাই কৰিব নোৱাৰে ন চব কাম। অলপ লাগিব লাগে ঘৰত নাই। সেইবাবে আৰু লাগি দিল মানে পঢ়া শু বেয়া চলা নাই বাৰু ক তাকে।
এটো কষ্টবিলাক কৰিব লগা হৈ য মানে।
হয়, হয় মানে ফাইনেসিয়েল প্ৰব্লেম হ'ল আৰু অ', কোৱা।
এইটো মানে সংসাৰ থাকিলে কিয় না কিবা কৰি থাকিব ল লগা হৈ যায় আৰু মানে পঢ়া শুনাৰ লগত কিবা কাম বোৰো কৰিব লাগে।
অ বিশ্ববি হয়, মানে ম
হ'লেও পিছৰ লৈকে যদি বেলেগ নোৱাৰো আৰু খেতি কৰি হলেও খাব লাগিব আৰু কিবাকে।
উম! সেইটো নেকি? খেতিবোৰ কৰিবোৰ খাব পাৰা এইটো মানে এইটো কৰিব পাৰা আৰু মানে।
হয়-হয়-হয়। এনেই তোমাৰ-তোমাৰ পঢ়া পাতি কেনে চলি আছে?
পঢ়া পাতি ঠিকে চলি আছে মানে ঠিক ঠিকে চলি আছে মানে ইমান আহ পঢ়াবোৰ ঠিকেই চলি আছে এতিয়া লৈকে তাৰ আগৰ চেম কি কি কৰা হয়। তাৰপাছত তুমি কি ল'বা ভাবিছা, তোমাৰ পৰীক্ষা খতম হোৱাৰ পিছত কি কৰিবা তুমি?
অঁ-অঁ এনেই ভাবিছো আইটিআই পঢ়িম বুলি কিন্তু আমাৰ আইটিআইটো বা আৰু মানে যদি উ পাৰ্চেণ্টিছ ভাল হয় আৰু আইটিআইটো ফিজ মানে চৰকাৰীভাৱে এডমিন পালে আৰু পঢ়িম আৰু। চৰকাৰীভাৱে নাপালে আৰু আমাৰ টানো হয় ন অলপ। এতিয়া আৰু বিএ পঢ়িম বুলি ভাবি আছো আৰু।
উ বুজিছে চৰকাৰৰ লগত পৰি ললে অলপমান সুবিধা হয় আৰু মানে তোমাৰ এ পঢ়িব
অলপ হয়-হয় অলপ মানে পইচাটোও ৰেহাই হয়। প্ৰায় এনেকুৱা ধৰণে আৰু। পিছে তুমি কি কৰিম বুলি ভাবি আছা ইয়াৰ পিছত?
সেইটো মানে মই ভাবি আছো এইটো শেষ হোৱাৰ পিছত মানে মই বেলেগ কিবা মানে তোমাৰ যেনেকে কিবা কৰিছে কৰিছে ন মাছটো কৰিম ভাবিছো তাৰ মানে ভাবা নাই কৰিম না নকৰিম কৰিম চাগে এতিয়ালৈকে কিবা নাই আৰু কৰিম ভাবি পেলাই এইটো কিবা কৰা হোৱা নাই। কৰিব পাৰোঁ, কৰিব নোৱাৰোঁ এনেকুৱা আৰু।
এনেই উম তুমি এতিয়া সেই সেইটো পাছ কৰি থকা কিবা এটা পৰী পৰীক্ষা আছিল তোমাৰ বিএলৰ মানে তুমি যিটো বিকম পঢ়ি আছা সেইটো বিএ বুলি কৈ ইয়াত আৰ্টছত পঢ়া যে
তুমি যোনটো বিকম পঢ়ি থকা বুলি ক'লা নে? ন বিকমত তুমি মানে আগতে সেইটো পাছ কৰি লব পাৰিম নে কিবা এটা ট্ৰিচাৰ হলে কিবা এটা পাছ কৰি ল'ব লাগে আমাৰ আৰ্টছত পাৰি তাৰমানে কিবা নামটো পাৰি গলো মই কিবা বিএড আছিল না কিবা
অঁ-অঁ তোমাৰ কিবা অঁ মইয়ো মনত আছিল ৰ পাহৰি গল কিবা
পাহৰি গলো মই নামটো তাৰ অ বিএডে আছিল চাগে। বিএড নহয়, বিএড নহয় কিবা বিএডতে আছিল না অঁ সেইটোৱেই চাগে। আমাক তাৰমানে চাৰ এজনে ক'লে আৰু। এইটো তাৰমানে তোমাৰ ইয়াত পাৰি না? মানে একেলগে পাছ কৰি ল'ব, মানে এক বছৰ মানে সেইটো পঢ়িব লাগে আৰু। একজাম দিব লাগে নে পাছ কৰিবি হয়-হয়। পাৰি মানে তোমাৰ উম মানে আৰ্টছত তোমাৰ হেৰি আৰু সটো কৰিব
যদি মানে তুমি আৰ্টছখন লৈ পেলাই কৰিব পাৰা, নহলে তুমি আহ তুমি কমাৰ্চখন লৈ পেলাই কৰিব পাৰা।
হয়
ঠিক আছে দে তোমাৰ লগত কথা পাতি ভাল লাগিল
পাতিম কিছুমান কথা নজনা কথাও মই আচ্ছা জানিব পাৰিলো ভাল লাগিলে ধন্যবাদ